অহ, কি কৰি আছা?
মই এনেই তোমাৰ শুই আছিলো
অহ, ভাত খালা? হেল্ল'।
হেল্ল'।
অ ভাত খালা?
অ মই ভাত খালো তুমি?
অ মইও খালো দিয়া আৰু
আতচ্ছা আতচ্ছা বাকী খবৰ খাতি ভাল?
অ অ মোৰ ভাল তোমাৰ ভালনে?
অ মোৰো ভালেই দিয়া
অ অ ভালে দিয়া আৰু এনে এতিয়া ক'ত আছা?
মই এতিয়া বাৰু চেহৰতে আছো কি কবা ইমান গাড়ী ইমান ধূলি উৰে ইমান পলিউচন হৈছে ন
অ আজিকালিটো মানে হয় বাৰু পলিউচনটো থাকেই বাৰু দিয়া
হেল্ল'
অ আজিকালিতো পলিউচন থাকেই দিয়া আৰু
সেইটোয়ে বাকী তোমাৰ গাড়ী বোৰ যে থাকে ন
অ
অ তাত মানে যোনবিলাক পেট্ৰলে চলে ন
পেট্ৰলে চলে
পেট্ৰলত মানে ইথেনলৰ ইথেনল নামৰ কিবা এটা বস্তু থাকে
কেমিকেলটো থাকে ন
অ কেমিকেল টো সেই কেমিকেলটো মানে যিমান হয় ন
উম
মানে সেইটো মানে সেইটোৱে বহুত পলিউচন কৰে জানা? এইটোৱে তোমাৰ এইটো কাৰণেই বেছিভাগ পলিউচন হয় তোমাৰ
অ সেইটোৰ পৰা মানে বহুত এয়াৰ পলিউচনটো হোৱা হৈ যায় কিন্তু
সেইটোৱে বাকী তোমাৰ ইথানলটো মানে বেছি দিব নালাগে জানা বস্তুটো পেট্ৰলত মানে এটা লিমিটত ইথানলটো দিব লাগে
অ সেইটোয়ে
হেল্ল'
অ হেল্ল'
অ তুমি মোৰ আৱাজটো শুনা নাই নেকি?
অ জাষ্ট মানে তোমাৰ নেটৱৰ্কটো বেয়া নে মোৰ নেটৱৰ্কটো মানে মোৰ গাঁৱত আছো ন সেইকাৰণে মোৰ বেয়া হব পাৰে
সেইটোৱে গাঁৱত থাকিলে সেইটোৱে কথাটো বেয়া ন মানে নেটৱৰ্কটো কাটি কাটি যায়
অ অ আজিকালিতো মানে ৱাটাৰ পলিউচনো হোৱা হৈছে ৱাটাৰ পলিউচ চন চইল পলিউচন আৰু চহৰতটো নইজ পলিউচনটো থাকেই বাৰু